উম শুনিছো। কোৱা?
অ কি কি কৈছি?
এনেই আছিলোঁ ৰ'বা। তুমি?
ময়ো এনে আছিলো ৰবা বাকী খবৰ ভালনে নাই।
অ ভালে ৰ'বা। তোমাৰ?
উম মোৰো ভালে। হেল্ল'
অ বাকী উম গা চা ঠিকে আছে।
উম উম উম মাজে মাজে নে জ্বৰ-চৰদি অকমান হয় ইয়াত ত আৰু এই গৰমটোৰ কাৰণে
তাকে গৰমো বহুত পৰিছে নহয়।
উম সেইটো কাৰণেতো আজিকালি মানে সকলোৰে এইখিনি সময়ত জ্বৰ-চৰ্দি হৈয়ে থকা হৈছে চোন।
হয় হয় বাকী কিবা খালানে নাই?
অ নাই ৰ'বা এতিয়ালৈকে খোৱা নাই। তুমি খালা?
অ খালো ৰবা মই।
অ নেকি পিছে অ বাকী ঘৰত খবৰ চবৰ ভাল নে?
উম উ ভালে ৰবা।
অ অ অ কলেজ গৈ আছা।
নাই নাই আমাৰ কলেজ বন্ধ দিছে ৰ'বা।
অ তোমালোকৰটো এক তাৰিখৰ পৰাই দিয়ে না।
তাকে আৰু উ হু হু হু তেওঁ পঢ়িবও বহুত লাগে নহয় যিহেতু সময়ো হাতত আহ বহুত কম আছে আৰু পৰীক্ষাও পালেহি সেইবাবে পঢ়া শুনাটো উস্ কৰি আছোঁ আৰু নিয়মিতভাৱে।
উম তুমি ঠিকে কৈছা এইবাৰতো তোমাৰ ফাইনেলে ন ত সময়ৰ মূল্য বহুত বেছি তোমাৰ তাত মানে তুমি সময়তে একদম কৰিব লাগে এই সকলো কাম বা পঢ়া-শুনা খিনিও কম সময়মতে কৰি যাব লাগে।
তাকে তাকে আৰু ফুওওওও ফু হুমমমমমমম উম মানে এতিয়া উম উ উ এক ছেকেণ্ডো মানে বহুত ত অ অ অ অ অ সেও মূল্যবান বুলিয়ে মই ভাবো আৰু কাৰণ হুম হুম এতিয়া এ সি ও ও যিহেতু উ উ ঠা উম উ উ উ সকলো সময়তে মই পঢ়িবই লাগিব বা সকলো হা আ আ সময়ত মই নিজৰ নিজৰ মানে উন্নতিৰ বা নিজৰ মানে ভাল হ'বৰ বাবে সকলোখিনিও কৰিব লাগিব দিয়াচোন সেইবাবে হও হলোঁ প্ৰত্যেক ছেকেণ্ডৰে মূল্য হৈছে বুলি ভাবো দিয়াচোন।
হয় হয় তুমি একেবাৰে এইবাৰ ৰুচি ঠিকে কৰিছা কাৰণ এতিয়া জীৱনত বহুত দৰকাৰ দিয়া চোন তোমাৰ বৃত্তি পৰীক্ষাটোতো টু টু সময় তো মূল্যতো বহুত বেছিয়ে কাৰণ আহ আজিকালি পঢ়া শুনাত তোমাৰ কিমান দৰকাৰ পিছত আৰু সময়মতে যদি তুমি নকৰা। পঢ়া শুনাতে তোমাৰ নিজৰে বহুত লছ হ'ব কাৰণ অ আজিকালি বহুতে পঢ়া-শুনাটোত এ মানে থৈ দিয়ে যে পিছত কৰিম পিছত কৰিম কিন্তু যিমানেই সেনেকুৱা কৰে যে পিছত কৰিম ইচ্ ইমানে মানে ৰৈহে যায় থাকে বেছিভাগ।
হয় হয় আৰু সুওওওও হে আ আ আ উম উ উ সেইয়াই আৰু তুমি কোৱাৰ নিচিনা যে পিছত কৰিম পিছত কৰিম কিন্তু তেওঁলোকে পিছত ভাবিব যে কি নহ'ল এতিয়া একো নহ'লেচোন হেইয়ে ঠি তেওঁলোকে আৰু সেই যিখিনি সময়ত তেওঁলোকে এ দেৰি কৰি আছিলে। বা নিজৰ অলপমান হে হে হে মানে ভালতো কৰা নাছিলে তেতিয়া তেওঁলোকে বুজিব বা সময় যে কেতিয়াও ঘূৰি নাহে আৰু
হয় তুমি একদম ঠিক কথাই কৈছা কাৰণ আহ সময়ৰ মূল্য পূজাতো মানুহৰ কাৰণে বহুত দৰকাৰী কাৰণ আৰু মই ভাবো আচলতে মানুহে এটা সময় দৈনন্দিন জীৱনৰ এটা সময়সূচী বনাই ল'ব লাগে। ৰুটিন খন বনাই ললে মানে আমাৰ নিজৰ। কাৰণে বহুত ভালে আচোন আমি কেতিয়া কি কৰিব লাগে কেতিয়া কি খাব লাগে।
উম উমহ।
বা পঢ়িব কেতিয়া লাগে শুব কেতিয়া লাগে আমাৰ সকলো এটা নিয়মিত ভাৱে হৈ থাকে আচলতে সেনেকুৱা। উস্ উহু হলে কিমান ভাল তুমিতো নিজেই জানা।
হুম উ তাকে মইয়ো উস্ উ উ সময়সূচী এখন ব্যৱহাৰ কৰি লবা কাৰণ উম সময়সূচী মতে তুমি কোৱাৰ দৰে যেতিয়া আমি সময়সূচী ব্যৱহাৰ কৰিম তেতিয়া আমাৰ ইহ ই ই মানে সকলো কাম নিয়মিত ভাৱে হৈ দিয়াচোন মানে। এ সকলো আমাৰ মানে সকলো খিনিয়ে হয় সকলো কামেই হয় তেতিয়া
হয় তুমি একেবাৰে ঠিক কথা কৈছা দিয়াচোন এতিয়া আহ কব গলে আমাৰ উম উ। এই কিছু মই যেতিয়া ইচ্ছা কৰিলো পঢ়া শুনা বোৰ মানুহে থৈ দিয়ে মানে আৰু চকু চব ল'ৰা-ছোৱালীয়ে আজিকালি কি কৰে যে এই পৰীক্ষাৰ আগদিনা বা পৰী দুই-তিনিদিন আগতে পঢ়িম নহয়। এতিয়া নপঢ়ো এতিয়া পঢ়িব মন নাই কিবা কিবি এই অকলে থৈ দিয়ে আচলতে এনেকুৱা ক'বলে কি হয় জানা আচলতে ক'ব গ'লে গোটেই বছৰ হলটো যদি আমি এ এদিনত যদি এটা বা দুটা প্ৰশ্ন প্ৰশ্ন উত্তৰ এনেকৈ মুখস্থ কৰিব মন নাযায় তেন্তে আমি এই পৰীক্ষাৰ দুই বা তিন দিন আগত গোটেই কিতাপখন পঢ়িবলে আমি সময়ো নাপাওঁ বাট এতিয়াতো আৰু বেছিয়ে মন নাযাব যে ইমান পঢ়িব আছে সেনেকুৱা টাইপ লাগি যায় ত' অ' সময়ৰ মূল্যতো বুজাতো বহুত দৰকাৰী।
হয়-হয় আৰু মানুহ। সদায় সময়ানুবৰ্তিত হৈ থাকিব লাগে দিয়াচোন তুমি কোৱাৰ নিচিনাই আৰু উম সময় থাকোঁতে যদি নিজৰ কাম খিনি যদি সম্পূৰ্ণ নকৰে তেতিয়া হ'লে পিছত উম তেওঁৱে ভুক্তভোগী হ'ব দিয়াচোন আৰু উম, মানে মই ভাবোঁ যে মানুহে কাৰ্য মানে দৈন কাৰ্যসূচী এখন বনাই ল'ব লাগে আৰু আহি সেইমতে সদায় কৰি যাব লাগিব তেতিয়া সেই তেতিয়া অভ্যাস হৈ পৰে দিয়াচোন তেতিয়া সকলোখিনিয়ে কৰা হ'ব। খেলা-ধূলাই হওক পঢ়া শুনাই হওক। বা অলপ পৰিয়ালৰ লগত সময় কটোৱাই হওক এনেকে সকলোখিনি কামেই হয় দিয়াচোন।
হয় তুমিয়ে একদম ঠিকে কৈছা দিয়াচোন। এতিয়া আমি অ' যিমান পাৰোঁ আচলতে আৰু অ' সময়ৰ মূল্য দিব লাগে আৰু মানে কি-কি হয় যায় আমি এ কিছুমানে এ ল'ৰা ছাত্ৰ-ছাত্ৰীবোৰে এ নিজে লিখা সেইবিলাক থৈ দিয়ে যে আজি স্কুলত কিবা লিখিব দিছে স্কুল বা কলেজত সেইখিনি থৈ দিওঁ দেই। আজি লিখিব মন নাই কালি লিখিম সেনেকুৱা কৰি পেলাই মানে দুই তিন দিনৰ একেলগত দাম হৈ যায় দেই। তেতিয়া আৰু বেছি লিখিব মন নযোৱা হৈ যায়। এতিয়াই ইমান লিখিব আছে এতিয়া লিখিব মন নাই বা ইমান বুজা হৈ গৈছে বা কেতিয়াবা এনেকুৱা হৈ যে পিছদিনাখন বহি দেখ দেখুওৱাব লগা হৈছে এ স্কুলত। কিন্তু আমাৰ লিখাই নহয় সেইদিনা ৰাতি পাৰিলে আমি চাৰি, পাঁচটালৈকে ৰাতিপুৱা পোহৰ হোৱালৈকে লিখিয়ে থাকিব লাগে লিখিয়ে থাকিব লাগে সেনেকুৱা কৰাতকে আমি আৰু লগৰ কাম খিনি লগতে কৰি থোৱাটো ভাল দিয়াচোন।
হয়-হয়। প্ৰত্যেক ছেকেণ্ডৰে মূল্য আছে কাৰণ মানে অকল পঢ়া শুনাতে নহয় দিয়াচোন হওক সকলো কামতে উম মানে বহুত অ' মানে সকলো কামতে এই উম সময়ৰ মূল্য আছে যেনে ধৰা ব্যৱসায়ীয়ে হওক বা শিক্ষক অ' মানে ছাত্ৰ অ' চিকিৎসকৰ বাবে হওক। এই সেনেকে মানে চিকিৎসকৰ ক্ষেত্ৰত এনেকে ক'বলে গ'লে এজন ৰোগী বা মানে এজন ৰোগী ধৰি লোৱাচোন তেওঁ মানে বহুত মানে উম বহুত কিবা ডাঙৰ বেমাৰ এটা হৈছে আৰু তেওঁক মানে লগা লগ যদি চিকিৎসা পাই তেতিয়া তেওঁ ভাল হৈ যাব কিন্তু যদি চিকিৎসকজনৰ যদি অকমানো যদি দেৰি হয় বা ক'বলৈ গ'লে এক ছেকেণ্ডৰ যদিও দেৰি হয় তেতিয়াহ'লে সেই মানুহজনৰ মানে জীৱ নো যাব পাৰে সেইবাবে এ প্ৰত্যেক ছেকেণ্ডৰে এটা উম মূল্য আছে বুলি মই ভাবো আৰু উম। সেইবাবে সকলোৰে সময়ৰ মূল্য বুজাতো খুব প্ৰয়োজনীয়তা আৰু
আৰৈভনে কি কি কৈছা কা। আৰু বহুত এনকুৱা চাকৰি বা ইণ্টাৰভিউতো ধৰা চাবলৈ গ'লে নো পা হয়। যে কাৰোবাৰ যদি ধৰা ইণ্টাৰভিউ আছে বোলে এ দচটা বজাত ত সি যতে এনেকুৱা নহয় যে সি যদি চাৰে দশটা বা এঘাৰটা বজাত যাই পাই কিন্তু তাৰতো চাকৰিটো বোলে ফাৰ্ষ্ট দিনাই যদি দেৰি কৰে সময়ৰ মূল্য নুবুজে। সেইটো তাকনো কোনে চাকৰি দিব বা কোনে কাম দিব তাতকে যদি আমি আ দচটা বজাত ইনটাৰভিউ থাকিলে বা কিবা থাকিলে তাৰ কাৰণে যদি আমি এ নটা পঞ্চল্লিশ বা নটা পঞ্চাশতে যাই পাওঁ, আমি তেন্তে আমাৰ সেইটো নিজৰ কাৰণে ভাল দিয়াচোন এটা আমি জল্দি যাই পেলাই এটা অকমান ভয়তো কমাই ল'ব পাৰো বা হেৰি কৰিব পাৰো কিন্তু যদি দেৰিকৈ যাই পাওঁ আমি তেন্তে আমাক ফাৰ্ষ্টৰ দিনা দেৰি কৰিলে আমাক কোনেনো ভাল পাব বা কোনে ইমান এ বিশ্বাচ কৰিব নোৱাৰিব ন যেক পিছলৈকেও এনেকুৱাই কৰি থাকিব চাগে আমাৰ সেই হ'ব।
তাকে তাকে আৰু আহ জিকালি সময় মানে বহুখিনি সময় আজিকালি মানে এনে অযথা ব্যয় কৰাৰ নিচিনা হয় আৰু। সেই সময়খিনি মানে মোবাইল ফোনটোতে দি কাৰণ চাবাচোন আজিকালি মানে মোৰ ক্ষেত্ৰতো এনেকুৱাই হয় দিয়াচোন যে বহুখিনি সময় মই মোবাইলটোতে দিওঁ বা সকলোৱে দিয়া দিয়াচোন, কিন্তু এই মোবাইল ফোনটোত আমি অলপমান নিজৰ ওপৰত এটা কন্ট্ৰল কৰি উম ব্যৱহাৰ কৰিব লাগে কাৰণ উ উহুম মোবাইল ফোনটোত আমি যিহেতু ভাল-ভাল বস্তু পাওঁ। আমি সেই ভাল- ভাল বস্তুখিনি আয়ত্ব কৰিব লাগে আৰু অহ সময় আমি অ মানে অপ্ৰয়োজনীয়তা হিচাপে আমি খৰচ কৰিব নালাগে।
হয়, তুমি ঠিকেই কৈছা দিয়াছোন সেইকাৰণে মোবাইল ফোনে হওঁক বা বেলেগ ধৰণে আৰু কিছুমান আ আজিকালি এ বেছিভাগ এ ল'ৰা বুলিয়ে ক'ব গ'লে দিনৰ দিনটো মানে ধৰা খেলি থাকে ধৰা ৰবিবাৰ দিনটো বন্ধ পালে স্কুল বা কলেজৰ পৰা ত' দিনটো এনেকুৱা খোৱা নেমেলা কৰি ৰাতিপুৱাই ওলাই যাব গধূলি এনেকুৱা ঘৰ আহি পাব। সেনেকুৱা বেয়া দিয়াচোন গোটেই দিনটো খেলিব লাগে হয় খেলাটো বেয়া বুলি মই নাভাবো। কিন্তু যদি আমাৰ নিজৰ কষ দে তোক কষ ত দি পেলাই গোটেই দিনটো ধৰি পেলাই এনেকা বাহিৰত থাকে বা খেলি থাকে তেনেকে গাও বেয়া হ'ব। বা পিছত ৰাতিলৈকে ভৰি - চৰি বিষ উঠিব এতিয়া মানে নিজৰে এটা বেয়াও দিয়াচোন নিজৰ ভাল মানে ভাল লগা কামটো কৰাটো বেয়া বুলি নাভা বো মই, কিন্তু যদি সেইটো সময় ভাৱে আমি এটা কৰি থাকো যে অ', ৰাতিপুৱা গৈছো তে নটা দচটা দছটা বা বাৰটা সিমান মানত ঘৰ আহিছো তি তিয়া বেয়া নহয়। কিন্তু গোটেই দিনটো বাহিৰত তেনেকুৱা থোৱা আ থাকাতো, নোখোৱা নেমেলাকে তে এতিয়া ঘৰৰ পৰা মাকুৰ পৰাও গালি খাব বা এনেদৰে নিজৰো গা বেয়া হ'ব। ত' এইটো বেয়া দিয়া।
অ সেইটো বেয়া কিন্তু দেই আৰু সেনেকুৱা মই নকৰো দিয়াচোন আচলতে মানে হয় কৰে মোৰ লগৰে বহুত এনেকুৱা কৰে কিন্তু মই এনেকুৱা নকৰো ধৰা ৰাতিপুৱা সোনকালে গ'লেতো আহিবলে সোনকালেই বিচাৰিম মানে সোনকালে আহোঁৱে দিয়াচোন। উম সেনেকে মানে বহুতে সেনেকুৱা কৰে কিন্তু সেইটো কৰিব নালাগে দিয়াচোন নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব লাগে। সময়ৰ মূল্যটো বুজি পাব লাগে, হয় নহয় বাৰু?
হয়- হয় দিয়া পিছে আজি ৰাখিছো নহ'লে বহুত ভাল লাগিল তোমাৰ লগত কথা পাত পিছলৈও পাতি থাকিম আজি ৰাখিছো।
উম, দিয়া- দিয়া ৰাখিছো।
দিয়া।